হেল্ল'
অ কি কৰি আছা
আছো এনেই তই
মইও আছো এনেই কিবা খালি
অ অ খালো তই খালি নে
খালো খালো বাকী কি খবৰ এনে
আছোঁ ভালে তই ভালে আছ
উম আছো আছো বাকী তোৰ পিছে সেই আমি যে স্কুলত থাকোতেই যে পিকনিকত গৈছিলো মনত আছে নে
অ মনত আছে, পিছে আজি মনত পৰিল যে
অ মানে মই, তেনেকেই গেলেৰিটো চাই থাকোতে ফটোবোৰ দেখিলো। তেনেকে মানে মনত পৰিল আৰু ইমান যে, ধুনীয়া দিন আছিল এইবোৰ।
তাকে একেবাৰে কিমান যে আমি ফুৰ্তি কৰিছিলো, সেইদিনা নহয় নে
অ তাকেইতো সেই দুইহেজাৰ বাইছ চনৰ দহ ডিচেম্বৰ মেট্ৰিকৰ কেইমাহ মানৰ আগতে আৰু।
অ ঠিকেই। কৈছ আৰু সেইদিনা যে আমাৰ আমি গোটেই ক্লাছটো কিমান ফূৰ্তি কৰিছিলো।
অ তাকেইতো আমি সকলোবোৰে যে ৰাতিপুৱাই উঠি কিনে সোনকালে একদম বাছত গৈছিলো, মনত আছে নে সাতটা মান বজাতে।
তাকে উম তই, একেবাৰে মনত পেলাই দিলি, দেই মোৰ গোটেই দৃশ্য খিনি চকু চকুৰ আগত ভাহি আহিছে।
অ তাকেইতো
একদম ধুনীয়া দিন আছিল, সেইদিনা নহয়নে আমি যে ৰাতিপুৱা চব বন্ধু বান্ধৱী - মিলি প্ৰথমে স্কুললৈ গৈছিলো, তাৰ পৰা উম বাহিৰে বাহিৰে বাছলৈ উঠি - চানডুবিলৈ গৈছিলো।
অ তাকেইতো।
উম, আৰু - মইতো খিৰিকিৰ কাষতে বহিছিলো, আৰু সেই চিতটোৰ বাবে যে কিমানে কাজিয়া - কৰিছিল।
তাকেইেতো একদম মানে মোৰ খিৰিকীৰ কাষত বহিবৰ কাৰণে সিহঁতৰ লগত কাজিয়া কাজিয়া - কাজিয়া কৰি কিনে গলো, কিন্তু বহিবই নাপালো শেষত মই মানে বাছ - খনত উঠাৰ পৰা ঠিয় হওঁতে নাচি নাচি যাওঁতেই গোটেই পাৰ হৈ গল।
তাকে কম খন নাচিছিলো নে আমি সকলোৱে মিলি আৰু - আমাৰ না নাচ -
আৰু আমাৰ নাচৰ জাপত যে বাছখন একেবাৰে হিলি গৈছিল।
অ অ, তোৰ মনত আছে সেইবোৰ?
অ আছে আকৌ আৰু আমাৰো কম লেভেলৰ ক্ৰেজ আছিল নে সেই সময়ত।
ন কবি আৰু। যিমানেই মানে মেট্ৰিকৰ পৰীক্ষা আহিছিল সিমানে মানে আমাৰ ঘুৰা-ফুৰা - ফুুৰ্তি সেইবোৰ বেছি হৈছিল।
তাকে আৰু - আমাৰ বাছখন যেতিয়া চানডুবিৰ ফালে গৈ আছিল আৰু ৰাস্তাৰ - কাষৰ ডাঙৰ গছবোৰ আৰু - বিল, পুখুৰী প্ৰাকৃতিক দৃশ্যবোৰ চাই যে কিমান ভাল লাগিছিল হয়নে?
হয় হয়, আৰু আমি যেতিয়া বাছেৰে গৈছিলো তই মন কৰিছিলি নে তাতে যে - কিমান চাহৰ বাগান আছিল, চাহৰ বাগানৰ মাজেৰে আমি ৰাস্তাৰে তেনেদৰে গৈছিলো।
অ, মনত আছে কেলে মনত নাথাকিব বাৰু আৰু আমি সকলোৱে মিলি যে - গ্ৰুপ ফটো তুলিছিলো, লগতে কিমান যে মজা লাগিছিলে।
হয় হয়, আমি তাৰে তাতে বাগানখন দেখা পাই কিনে যে - সকলোৱে তাতে নামি একেবাৰে ফটো উঠিছিলো।
অঁ মোৰ লগত ফটোবোৰ এতিয়াও আছে।
মোৰ তাতেও আছে, কিন্তু গোটেইবোৰ নাই বাৰু।
উম, কি কৈছা?
মোৰ তাতে মানে গোটেইবোৰ ফটো নাই এতিয়া।
অ, মোৰ তাত আছে মই বাৰু দি দিম তোমাক।
অ দিবাচোন মানে সকলোবোৰ ফটো মোৰ তাতে নাই কেইখন মানে আছে। আমি যে - অ তা - তে চানডুপি গৈ পোৱাৰ পিছত যে তাতে একেলগে সকলোৱে বহি কিনে কিবা - ছাৰ-বাইদেউসকলে আমাক কব দিছিল চানডুবিৰ বিষয়ে।
উম বহুত, অ মই কৈছিলো।
উম, মোৰ মনত আছে তাকে অলপ অলপ।
অ, আৰু তাতে যে ব'টিং কৰিব পাৰিছিল বিলখনত কিন্তু - আমি কোনেও আমি কোনেও নুঠিলো ভয়তে।
হয় হয়, তাতে মানে যি হওঁক সেইখন চানডুবিৰ বিলখনৰ মই - অ - মানে আগতে যোৱাৰ পৰাই মানে সকলোৱে কয় যে সেইখন হেনো ভূমিকম্পত - তোৰ দুৰ ঊনৈশ পঞ্চাশ চনৰ ভূমিকম্পত মানে তাতে পাহাৰ খন ডুবি যায় কিন্তু সেইখন বিলৰ উৎপত্তি হৈছিল গতিকে মানে সেইখন অলপমান জয়াল বুলি কোৱা হয় গতিকে ভয় লাগে অলপ তাতে বহুত টিং কৰিব বা কিবা কৰিব
অঁ তাকে সেই সম্পৰ্কতে আমাক যে ক'বলে দিছিলে
উম সেই আৰু
উম মোৰ এতিয়াও মনত আছে তুমি শুৱা টাইমত সেই দৃশ্যবোৰ চকুৰ আগত ভাহি আহে
হয় হয় একদম মানে মই যেতিয়াই ফোনটো খুলি লও গলেৰীটোত মানে গ'লে সেই ফ'টবোৰে সেই ফটোবোৰৰ স্মৃতিয়ে মোক মানে আকৌ আমনি কৰে যেন আ আকৌ সেই দিনবোৰলৈ ঘূৰি যাওঁ
অ ঠিকেই কৈছা আৰু আমি যে কিমান চিঞৰ বাখৰ কৰিছিলো আৰু হোটেলত যে ভাত খাবলৈ সোমাইছিলো কিমান যে ফূৰ্তি কৰিছিলো
হয় হয় একদম মানে আমি ভাত খাবৰ টাইমতো শান্তি মতে মানে একো কৰাই নাই চব চব সমতে খালি মানে আমি ফটো উঠিব লাগে বা কিবা কৰিব লাগে সেইবোৰতে ব্যস্ত থাকো
তাকে আৰু ভাতৰ সাঁজটো যে পাহৰিবই নোৱাৰোঁ আমি যে লোকেল চিকেনেৰে ভাত খাইছিলোঁ
অ হয় হয় আৰু থালিবোৰ বৰ ধুনীয়া আছিল ন মানে বিশেষ তেনেকুৱাও নাছিল কিন্তু তোৰ যিখিনি নৰ্মেল আমি ভাল পাওঁ সেই সেইবোৰে আছিল
অ অহাতেই দেৰি হৈছিল যদিও কিন্তু সেই দিনটো কেতিয়াও পাহৰিব নোৱাৰি ইমান ভাল লাগিছিল
হয় হয় চবে একেবাৰে যেতিয়া ফটো উঠাব লয় আমাৰ অ বাইদেউৱে তেতিয়া সকলোৱে একেবাৰে যেন চিনেমেটিক প'জ দি ধুনীয়া ধুনীয়া ফট ফটো উঠে একেবাৰে তাৰপিছত সেই বিল খনতো আমি কাষতো ফট উঠিছিলো চাগে ন ধুনীয়া ধুনীয়া যিহেতু মানে আ হেই সময়ত বিলখন ফুলৰে ভৰি আছিল
উম আৰু তোৰ মনত আছে নে বিল খনৰ পৰা যে ফুল ফুল চিঙি আনিছিল
অ হয় সেই সময়ত মানে তোৰ বহুত ভেদ ফুল ফুলি আছিলে একেবাৰে গোট গোটেইখন গুলপীয়া হৈ আছিলে আমি যোৱাৰ টাইমত
অ ঠিকে কৈছ যদিও আগফালে মেট্ৰিক পৰীক্ষা আহি আছিল তথাপিতো ম আমাৰ কোনো সেই দিনা কোনো পঢ়া শুনা টেনচনে নাছিলে আমি গোটেই দিনটো খুব এনজয় কৰিছিলোঁ
হয় হয় মানে ক্লাছ টেনৰ সেই সময়ছোৱাত এনেকুৱা হয় যে তোৰ শেষৰটো বছৰ আমাৰ তাতে আৰু মানে মেট্ৰিকো আহিছে কিন্তু তথাপিও মানে আমি আমাৰ ক্ৰেজ টো ৰখাব নোৱাৰি তেনেকে টিচাৰক কৈ কৈ আমি পিকনিকত গ'লোয়ে এদিনৰ কাৰণে হলেও তেনেকে বেছি দূৰত নগলেও টো তেনেকে যাই ভাল লাগিল আৰু আৰু স্কুলীয়া দিনৰ স্মৃতিৰ ভিতৰত সেই পিকনিকৰ স্মৃতিটো মানে একদম চিৰ স্মৰণীয় অধ্যায় হৈ ৰ'ব আৰু ন
অঁ আৰু সেই মানে সেই স্মৃতিবোৰে আমাৰ জীৱনত এ কিমান কিমান নতুনত্ব আনি থৈ গৈছিল মইতো কেতিয়াও ঘৰৰ বাহিৰত তেনেকৈ অকলে যোৱাই নাছিলো সেইদিনা যে মই প্ৰথমবাৰ ফ্ৰেণ্ডৰ লগত পিকনিকলৈ গৈছিলো।
অ হয় তইতো এইটো বাৰু তেনেকে ক'তো নাযায় তেনেকে মানে লগৰ লগত যাই কিনে তাকো ক্লাছ টেনত কিমান যে ভাল লাগিছিল ন মইও তাৰপিছত পিক নিকত যোৱাই নাই আৰু।
তাকে আৰু ফটো বোৰ চালে এতিয়াও সেই দিনটোলৈ মনত পৰে আমি কিমান ফূৰ্তি কৰিছিলো কিমান আ ম কিমান একেলগে সময় অতিবাহিত কৰিছিলো এনেতো আমি ইমান সময় একেলগে থা কিব নাপাওঁ লগ বন্ধুবোৰ।
হয় হয় একেবাৰে ঠিক কথাই কৈছ পিকনিকত যাম বুলি আমি যে তিনি দিন মান আগৰে পৰা তোৰ খোৱা বস্তুৰ পেকেট বা কিবা কিবি কি পিন্ধিম কেনকৈ যাম কি ফটো উঠিম সেইবোৰ চব ঠিক কৰি থৈছিলো।
যোৱাৰ দিনাৰটো ৰাতি মোৰ টোপনিয়ে অহা নাছিল কেতিয়া যে উঠিম কেতিয়া উঠিম এনে
অঁহ আৰু সিদিনাটো সোনকালে সাৰ পাই উঠিছিলোঁ এনেইতো ইমান সোনকালে আমি নুঠোৱে।
হয় হয় আৰু ডিচেম্বৰৰ মাহ ইমান ঠাণ্ডাৰ দিন কিন্তু সেই ঠাণ্ডাৰ দিনতটো ইমান ৰাতিপুৱা উঠিয়ে মানে আমি একেবাৰে গা চা ধুই খাই লৈ ৰেডি আছিলো।
অ ঠিকেই কৈছা আৰু তইতো গোটেই কাহিনীবোৰ মনত পেলাই দিলে খুব ভাল লাগিল।
তাকেইতো মোৰ মানে সেইবোৰ ফ টোবোৰ চাই কিনে সকলোৰে কাৰণে মনত পৰে যিহেতু এতিয়া সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত। কলেজৰ লাইফত বা সকলোৱে বেলেগ বেলেগ এতিয়া কেৰিয়াৰক লৈ ব্যস্ত। গতিকে এইবোৰ দিন আৰু ক'ত ঘুৰাই পাম একেলগে।
ঠিকে কৈছা আৰু সেই দিনবোৰতো কেতিয়াও উভতি নাহে।
হয় হয় সেই ক্লাছ টেনৰ মধুৰ স্মৃতি বোৰ কেতিয়াও আৰু ঘূৰাই নাপাম
উম আৰু সেইবোৰ অকল আমি ফটোৰ মাজতে বিচাৰি পাম সেই স্মৃতিবোৰ। সেই দিনবোৰতো গুচিয়েই গ'ল।
উম কিনো কবি আৰু সময়ৰ লগে লগে মানে সকলোবোৰ আ আমাৰ যিবোৰ বৰ্তমান দিন সেইবোৰো এদিন স্মৃতি ল পৰিণত হৈ যায়। আমি কেৱল আগুৱাই যাবহে পাৰো কিন্তু স্মৃতিবোৰ স্মৃতি হৈয়ে থা কি যায় যিবোৰ আমি কেৱল মনত পেলাব পাৰো কিন্তু কেতিয়াও ঘুৰি যাব নোৱাৰো।
উম তুমি একেবাৰে ঠিকেই কৈছা, তোমাৰ লগত কথা পাতি পুৰণি দিনবোৰ একেবাৰে সজীৱ হৈ উঠিল।
হয় হয়, মোৰো খুব ভাল লাগিল, তোমাৰ লগত এনেকে মানে অলপমান আগৰ কথাবোৰ মনত পেলাব পাই যিহেতু অ' খুব মনত পৰে দিয়াচোন আৰু এতিয়াও তোমাক লগ পালে আমি এইদিন এইবোৰ কথা পাতিম বাৰু আগৰ।
হ'ব দিয়া আজিলৈ ৰাখিছো, বহুত ভাল লাগিল।
অহ', দিয়া পিছত আৰু এদিন লগ পাম হা।
অ'কে।
অ', কে